হেল্ল' শুনিছা? হেল্ল' হেল্ল'। শুনিছা?
হেল্ল'।
হেল্ল' উম।
হেল্ল' উম।
হেল্ল' শুনিছা? হেল্ল'।
কি কৰি আছা?
হেল্ল'।
পাইছো, পাইছোঁ। পাইছো। উম। এ আছো এনেই। তুমি? আছো এনেই। তুমি?
মই শুই আছিলো। শুই আছিলো মই উঠি আহিছো। আজি চানডে অফ আছিলে। আজি চানদে নহয় জানো দেহা।
হয়, হয় কলিজা।
একদম গা বেয়া ৰাতিপুৱা পৰা আজি ঠিকছে শুইছো। ৰাতিপুৱা সাৰ পালো সাৰ পাই বাছ- চাছ কৰিলো ব্ৰাছ-চাছ কৰিলো। ব্ৰাছ-চাছ কৰা পাছত এনেকুৱা মাথাটো বিষাইছে। তাৰ পাছত তাৰিছতে হেৰি হল অ' শুই থাকিলো। তাৰ পাছত আকৌ উঠি গা ধুলো। ভা অকমান বনালো খালো শুই থাকিলো। আকৌ শুইছো, শুইছো এতিয়া উ কি আহিছ জ্বৰ মাথা বিষ চৰ্দি নাক ব্লক আৰু ডিঙিতটো একদম চেচাই আছে। একা, জ্বৰটো নাই এতিয়া বৰ্তমান ৰাতি হলে হয়। নাই খোৱা আনিব দিছো হাজবেণ্ডক আজিৰ পৰা খাওঁ আৰু কালি পৰা হৈছেহে।
উম।
আ নো মে
তুমি নেমু খাই ভাল পোৱা নে
অ' মনে মোক খাই পেলাই ভাল পা ন চ আহ না ভাল নেমু চৰবত খালে,
চৰ্বত নহয় চৰ্বত নহয় কেঁচা
কেঁচা খাইছা কলি নে নে পুৰা তাজাটো।
তাজা তাজা,
বাহ দাদ নতে গাই,
উম।
মই ভাল পাও কিন্তু বেছি খাব নোৱাৰো দাঁত টেঙাই যে,
উম। মোৰ দাঁত টেঙাই গ'লেও কোনো কথা নাই মই খাই থাকিম। মোৰ জানা মানে নেমুৰ লগত ইমানে বেছি প্ৰেম হৈ গৈছিলে।
উম।
দিনতো মই নেমু এৰা নাই,
হম হ টেঙাটো বৰ মোৰো প্ৰিয় মানে ধৰি ল মই এনেকে বেছি ভাল পাওঁ আচাৰ, আমৰ হওক বগৰী হওক
উম হুম
নেমু হওক
টেঙা বুলি নহয় নেমুতটো মানে মোৰ বুত বহুত প্ৰিয় মানে তুমি যদি নেমুৰ আগত, মোক তেতেলি আনি দিয়া ন তেতেলি আনি কৈ বোলে তুমি, কিবা এটা চুজ কৰা কিন্তু নেমুতো চুজ কৰিব নোৱাৰা। কিন্তু মই যে নেমুটোকে চুজ কৰিম মানে ইমানে মোৰ প্ৰিয়।
উম।
ইনফেক্ট কি হৈছে জান মই মই যেতিয়া মানে নেমুৰ দাম আছিলে ন ধৰা বিশ টকা এটাত নেমু চল্লিছ।
উম, উম, উম।
টাইমত মই নেমু কিনি আনি খাওঁ। মোক লাগিবই মানে।
উম।
কম্পালচাৰী মানে নেমোতো মোৰ কাৰণে।
মই ইমান ভাল নাপাওঁ আৰু খাওঁ আৰু খাব লাগে।
মোক লাগিবই ভাই নেমু। টো নহ'লে মানে আজীৱ লাগে বেয়া লাগে।
খাব লাগে বাৰু নেমু বহুত কাৰণ ভাল।
উম।
ভাতৰ লগত খাব লাগে হৰিৰম হয় এনেই খালেও মানে। নেমুুৰ এখটো অপকাৰ নকৰে।
অ' ঠিক কৈছা আৰু যে মোৰ পেটৰ মোৰ পেটৰ অপকাৰ হৈ। থাকে কাৰণে মায়ে মোক নিনিমখত দিয়া নেমু। দি পঠিয়াইছে খাই থাকিবি বোলে মই ভাল পাওঁ এনেও জানে।
উম। নহ সেইটো নহয় তুমি আম টেঙা তুমি আম কেঁচা আম হওক তুমি পিহি পেলা খাই দিয়া। সেইবা অকণমান হ'লে পেট খাব বা বেছি খালে কিবা কৰিব কিন্তু নেমু খোৱাাতটো অ কোনো অপকাৰ নকৰে। কৰে কেঁচা নেমু খোৱাছিলে একো অপকাৰ নকৰে। আৰু তুমি। বিলাহী তৰকাৰী অকনমান বনাই খোৱা তুমি মাছৰ লগত তোমাৰ অপকট পেট বিষাব বা কিবা। গেছ গেছ লাগিবই কিন্তু নেমুৰ লগত তুমি অ। চেপি পেলাই আলু লগত বনাই খোৱা অকো প্ৰব্লেম নহয়।
বহুত ভাল লাগে ন খাই পেলাই।
উম, তোমাৰ নিচনা মোৰ প্ৰিয় নহয় কিন্তু সেইটো বস্তু জানো আৰু মানে।
উম। বাকী দুপৰীয়া কি বনালা?
দুপৰীয়া বেলেগ একো নবনালো ভাততে আলু দিলো আলু দি পেলাই তোমাৰ এই। বিলাহী পুৰিলো পিটিকা বনালো। পিয়াজ আদা সেনেকে দি তাৰ পিছতে ল'ৰাই আকৌ বাটাৰ দি। বেলা খালে মই আ চাৰ ললো।
মজা লাগে খাই পেলাই গৰমততো মই পইতা ভা বেছি ভাল পাওঁ খাবলৈ।
উম। মই সেনেকেইে ভাল পাওঁ বাৰু। কিন্তু মোৰ গাটো বেয়া কাৰণে একো বনালো।
উম অ পইতা ভাত নাখাবা এতিয়া চৰ্দি লাগিব নহ'লে এ। চৰ্দি লাগি আছে তোমাৰ।
মই আলু বিৰিয়াাতটো হ'লে মানে শুকান শুকানে মইতো জীয়াৰা ৰাইচ আমাৰ মানে জিৰা ৰাইচতো বেছি খাওঁ ন। সেইটোৰ লগত মানে গৰমে গৰমে সেনেকে সানি পেলাই খাই বেছি ভাল পাওঁ।
নাই মই জিৰা ৰাইচৰ লগত খাব নোৱাৰো এই ঘৰৰ চাউলটোতো নাপাওঁৱেই কিন্তু। চা আইজোন চাউলটো যদি একদম ধুনীয়াকে কোমল কে বনোৱাই তাৰ পিছত আলু পিটিকা। অকন এই আলু টো যে ইমান ডাঙৰটো হ'ব নালাগে এই সৰু সৰু এটা মিডিয়াম আলু পাই যে। সেইটো আলু। অ' আলু একদম ধুনীয়াকে পিটিকিব লাগে উইদাউট পিয়াজ। অনলি আলু তেল অলপ বেছিকে। বাৰু নিমখ জলক জলকীয়া মই নাখাওঁৱে। চৌ জলুকীয়া নাখাওঁৱে মই। তেনেকে এবাৰ এবাৰ খাইছোঁ ঘৰত মই। কিমান শান্তি কৈছ টো ন ভিতৰত যেতিয়া গৈছে মানে ভাতটো পেটত, মানে পেটতটো হেপ ত্ৰিপুৰা।
উম।
ইমান শান্তি পাইছো কৈছো কি খাবলে,
হো, হো।
কিছুমান মানে ফুড এনেকা লাগে ন তোমাৰ, তোমাৰ ফেভৰেট হ'লেও ফুডটো খাই পেলাই এটা মানে ভাল নালাগে। কিছুমান ফুড এনেকুৱা থাকে একদম চিম্পল থাকে। তথাপি খুৱাই দিয়াৰ পিছত ইমান পেটত যেতিয়া যাই, একদম কিবা তৃপ্তি নিচিনা এটা ভাৱ আহে।
উম। আৰু মিডিয়াম আলুটো মই কেতিয়াবা কি কৰো জানা। মিডিয়াম আলুটো তোমাৰ প্ৰথম বইল কৰোঁ। বইল কৰি আমাৰতো জুইৰ সুবিধা নাই। গেছ আছে মানে গেছতে মানে পুৰি দিও, বা গোটাই গোটাই বাকলি-চাকলি পুৰি পেলাই। পোৰা ফ্লেভাৰতটো বেছি ভাল লাগে। এনেইটো পোৰাটো ভাল লাগে। নহ'লে সেই ফ্লেভাৰটো মানে খাবা আৰু মানে।
পুৰা ফ্লেভাৰটো ভাল লাগে আৰু প্লাছ জলকীয়া যদি পুৰি দিয়া তেতিয়াও ভাল লাগে। খায়।
ন জলকীয়া পুৰি দিব লাগে নহ'লে তোমাৰ ভাজি পালাই শুকান জলকীয়াটো। আৰু তোমাৰ পিয়াঁজ তেনেকে ভাজি পাই তেলত, সেইটো খাইছা নে নাই? সেইটো ভাল লাগে। উম,
আৰু মই এটা চাটনি বনাও কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয় আৰু বিলাহীতটো খ যায়, মই মানে বা এজনীয়ে কৈছিলে সদায় বিলাহী চাটনি খাই আহোঁ খাই আহোঁ বুলি কয়। মই সুধো কিনো কেনেকেনো বনোৱা মোক কোৱাচোন। বিলাহীটো মানে দুফাল কৰি পেলাই ফ্ৰাই কৰি লয়। তাৰ পিছত পিয়াঁজটো ফ্ৰাই কৰি লৈ লক তাৰ পিছত অ' অলপ জলকীয়াটো পুৰি লৈ এনে খুন্দনাত খুন্দি খুন্দি কেনে চাটনি বনাই ম' মজা লাগে খাই কিন্তু সেই বা, বাৰ জনীয়ে বনাওতেহে ভাল লাগে খাই মই বনাইছো এবাৰ ইমান বকৱাচ লাগিছে কৈছো মই, আমাৰ আৰু মায়ে আৰু এটা বনায় শুনা এই বিলাহী টো বইল কৰিব লাগে অকমান ফাই, ধুনীয়াকে কাটি পেলাই এনেই অলপ জাষ্টলাইত তাৰপিছত, অ' অ' পিয়াজটো তেনেকে শ্লাইটলি কাটিব লাগে কাটি জলকীয়া কেইটামান আৰু নহৰু কেইফুটি মান, দি পেলাই বইল কৰিব লাগে অলপ টাইম তাৰপিছত বিলাহীটো যেতিয়া মানে কোমলিব ন' তেতিয়া তাৰ ছাল টো এৰুৱাই দিব লাগে ছাল টো এৱাৰ পিছত অ' এতিয়া চব মানে পিয়াজ টোও ধৰা অলপ অলপকে ওলাই আহিব ধৰিছে যেতিয়া মানে বই। চব বস্তুবলাক পাৰ্টলি হৈ যায় ন অ কোমল হৈ যায়। তাৰ পিছত মানে সেইটো তাৰ পানীতটো পেলাই দিয়ে। অ', নহৰু জলকীয়াাতটোতো মিক্সে হৈ যায়। পানীতত খুন্দনা ঢেটো দি পেলাই খুন্দি কেনে অ' খাব লাগে ভ তো বহুত মজা লাগে খাই পেলাই দেই,
অ', মই দুৰ খাই পোৱা নাই। পোৰাটো ব পুৰি পেলাই বা ভাজি পেলাই ফ্ৰাই কৰি, অকমান মানে তেতিয়া সেইটোক এনেকে চাট বনাই খাইছোঁ।
মোৰ মানে বিলাহী চাটনিটো বেলেগে বনাই দিলে ভাল লাগে খাই, মই নিজে বনোৱাটো মই ভাল
অ', চাটনি বাৰু মোৰ প্ৰিয় দেই মোৰ চাটনি হ'লে মই ভাত একদম প্ৰিয় মানে আৰু তমাক কি ক'ম।
আকৌ আৰু কিছুমান অ নাৰিকলৰ চাটনি খোৱা নে নোকুৱা
উম, নাৰিকল বাদাম তিল অ',
বহুত ধুনীয়া লাগে আৰু তিল-তিলৰ চাটন ধৰ বিলাহী এটা দি দিব লাগে পুৰি পেলাই খাবা আৰু।
চাকনি বটৰত ম তুমি কেঁচা চাটনি দিয়া প্ৰসাদৰ দিয়া নৰসিংহ দিয়া দিয়েই দিয়া আৰু মানে
মই এবাৰ মই এটা চাটনি বনাইছিলো জানা বহুত কষ্ট কৰি। পেলাই পটল দি কেঁচা পটল কেঁচা পটল নহৰু জলকীয়া এনেকে দি পেলাই চাটনিটো বনালো
উম,
টো মানে ইউটিউব ট চাই লৈছিলো ইউটিউব ইমান ধুনীয়া ধুনিয়া লাগিছে কিন্তু মই ৰিয়েল লাইফত যেতিয়া খাইছো মানে কিবা লাগিছে এক্দম ভাল লগা নাই। আৰু এটা কি হ'ব খাৰ জিকাৰ বাকলিৰ যে চাটনিটো। জিকাৰ বাকলিৰ চাটনিটো খাব পাৰি অ' বহুত টেষ্টি লাগে সেইটোও খাই। কিন্তু চবতছে ভাল লাগিছে মোৰ নাৰিকল চাট, আৰু তিল চাটনিটো
কলডিলৰ বাকলি চাটনি খাইছা?
কল দিলে বাকলিৰ চাটনি খোৱা নাই বাট চাইছোহে মই মানে সিদিনাখন ৰিলচত আহিছিলে।
উম, মজা লাগে এইটো তোমাৰ একেবাৰে বুঢ়া বাকলিটো। মানে বেছি আহ ওলাই তুমি অকন মান মিডিয়াম ল'ব লাগে মানে যিখিনি বোলে কাটি পালেই লও আমি চব এনে কলদিলো কি হয় জানা আমি কাটি-কাটি একেবাৰে কোমলটো খা হয় ন তাৰ ওপৰটা দুটা পাত
উ কলডিলৰ ইমান অকমান ইমান ডাঙৰ কলডিলটো বৈ থৈ ইমান অকমানি হৈ থাকে।
উম, তাৰ মিডিয়াম যিকেইটা পাত কোমল-কোমল হয় সেইকেইটা তুমি কাটি ল'ব লাগে ধুই ধুই পেলাই ভাল কে সাফাকে তাৰপিছত পিয়াজ, ৰচুন, আদা, অকণমান ৰিফাইন তেল দিব লাগে মঠতেলত নহয় কিন্তু এইটো অকণমান ফ্ৰাই কৰি ল'ব লাগে তাৰপাছত মই মিক্সিত মাৰি তাতে নেমু অলপ চেপ, পি ধনিয়া পাত দিব লাগে অহ,
উম, মজা। নিশ্চয় ভাল লাগে ব কেইটা চাটনি ভাল-ভাল লাগে। তেতেলি ছাতনিতো মজা লাগে খাইপেলাই। আকৌ ভাত-ভাতৰ লগত যদি দালি ভাত ভাজিৰ লগত অকমান চাটনি হৈ মানে গোটেই থালিখন কমপ্লিট আৰু
উম, একো নালাগে আৰু বেলেগ মাছ
অ-অ-অ সেইটোয়ে
আকৌ বুটৰ দালি বুটৰ যে আমাক চাটনি যি দিয়া মানে।
উম, বুটৰ চাটনি মই কি কৰো বুটৰ দাল বুটৰ দালিতো পিচি কেনে মই পকৰী বনাই তৰকাৰী বনাই দিওঁ।
উম, সেইটো ভাল লাগে উম, ববা মচুৰ দালিতটো পকৰি বনাই ভাল লাগে।
অ' বহুত টেষ্টি লাগে এই আৰু যে প্ৰসাদ যে প্ৰসাদৰ পৰা বুটতটো বাচি কেনে মগু দালিটোৰ চাটনিটো ব অ চাটনি বোলে মগু দালি টো পিচি পেলাই আদা নহৰু নালাগে অনলি জলকীয়া দি পেলাই পিচি পেলাই পকৰি বনাব লাগে পকৰিটো যে ইমান টেষ্টি লাগে খাবলৈ।
তহত পকী মানে বৰ নিচিনাকে বনাই তৰকাৰী বনাব লাগে।
উম, আকৌ মাজতে মই কি বনাইছিলো জানা এই ৰঙালাও পাটৰ যে মানে যোনটো কুমলীয়া পাট কুমলীয়া পাতৰ মই বৰ বনাইছিলো ভিতৰত কি জানা মচুৰ দালি, মচুৰ দালি চাউল এনেকে ভিজাই থৈ দিছিলো আদা নহৰু জলকীয়া, এ দি পেলাই পেষ্ট বনাই পেলাই মই ভিতৰত সোমাই পেলাই ফ্ৰাই কৰিছো,